হেল্ল'
নমস্কাৰ
অহঁ নমস্কাৰ ইমান গৰমত আৰামত বহি আছিলো বতাহজাকো মাৰি আছিলে। এতিয়া বতাহো মানে বন্ধয়ে হৈ গ'লগৈ মাৰা। ঘৰত ইফালে কাৰেন্টটো নাই আপোনালোকৰ ফালে কাৰেণ্টটো আছে নেকি?
চ
হেল্ল'
নাই, নাই নাই আমাৰ- নাই কাৰেণ্টটো নাই হয়, শুনিছে এতিয়া-
কি কৈছে?
লেকিন?
হেল্ল'
কৰি আছে।
আপোনাৰ মাতটো লাগি লাগি ধৰিছে।
কি কৰি আছে।
এই তাকে বোলো বহি আছিলোঁ বতাহো মাৰি আছিলে কাৰেণ্ট নাছিলে বাহিৰতে বহি আছিলোঁ। এতিয়া দেখিছো বতাহ বতাহো নাইকিয়া হৈ গ'ল বাহিৰতে। বহি আছিলো, বাহিৰতে বহি আছিলো।
হয়
আপুনি অলপ বাহিৰত ওলাই আহওচোন, আপোনাৰ নেটৱৰ্কটো বেয়া। ভাত খালে নে নাই?
অহঁ
হেল্ল'
হয় হয় হয়।
বহুত গৰম লাগিছে যি দেখিছো গা হে ধুব লাগিব আৰু আকৌ। হয় হয় শুনিছো। হয়।
কৈছিলো বুজিছে, পেছাপ কৰিবলে গৈছিলো। আমাৰ মানে এইখিনি ঠাই অলপ - অকমান ভিতৰুৱা নহয় জানো সেইকাৰণে মানে আপোনাৰ নেটৱৰ্কতটো প্ৰব্লেম দি থাকে।
হয়
হয়
উম
শে কি
হা
চেনি খাবা বোলো।
খবৰ আছো এ দিয়ক গৰমত একোৰে গতি নাই।
অ মই আপোনাক কথা এটা কৰিবলৈ ফওইছো বুজছে।
কি বাৰ কথা কওক চোন।
আপোনালোকৰ ঘৰৰ সকলো-
হয়।
এ আমাৰ এয়ালৈ আপোনাক নিমন্ত্ৰণ জনাইছো দেই।
অ কি কি বাৰু পাতিছে বাৰু কওকচোন বাৰ্থডে, বিয়া।
বিয়া বিয়া পাতিছো এ আমাৰ- এইয়া এফালে আমাৰ খুৰা লৰাটো-
হয়।
এই বিয়া পাতিছো চুনু বুলি কয়। চিনি পাইছে?
হয় হয় হয় পাইছো।
চুনো চুনো বুলি কয় তেখেতক বিয়া পাতিছো আহিব হে।
হয় হয় নিশ্চয় বাৰু চেষ্টা কৰিম যাবলৈ সুবিধা হ'লে বাওঁ।
সৰম পৰিল কিন্তু উপায়ো নাই বুজিছে মানে এই যিজনী ছোৱালী।
হয়।
ছোৱালীজনী মানে দেউতাক জন মানে একে মানে মৰো মৰোৱে।
হয়।
ছোৱালীজনীৰ দেউতাকৰ মানে এইটোয়ে আশা যে ছোৱালীজনীৰ বিয়াটো ভালকে- টো চাই যায় আৰু।
হয়।
তেখেতে কৈছে মৰা আগত মোৰ ছোৱালীজনীৰ বিয়া এখন মই চাই যাওঁ।
হয়।
এইটোৱে আৰু আমিও মানে তেখেতক মানে আশাটো ভংগ কৰা নাই আৰু।
হয় ভালে পাইছে দিয়ক ভালে কৰিছে।
ছোৱালীজনী মানে এই ‌তা দেউতাকৰ কেন্ঞ্চাৰ বুইছে।
কি কৈছে?
ছোৱালীজনীৰ মানে দেউতাকৰ কেন্ঞ্চাৰ।
হয়।
এবাৰ মানে আপোনাৰ ফৌৰ নম্বৰ ষ্টেজ।
হয়।
সেইকাৰণে মই ভাবিছো কি আমি তেখেত সকলৰ আশাটো ভংগ নকৰোঁ নেকি বুইছে।
অ হয় নেকি?
হয় এজন মৰা মানুহৰ আৰু কি লাগে আৰু।
হয় ঠিকে কৈছে।
সৰু এটা এটা আশাহে বিচাৰিছে হে নহয় জানো?
হয় হয়।
যে মৰা আগত মোৰ ছোৱালীজনীৰ বিবাহটো সম্পন্ন হওক।
হয়।
সেয়েহে মই আপোনাৰ বিয়াখনি গৰমতে পাতি দিছোঁ আৰু।
হয় দিয়ক যিটোহে গৰম আপোনাৰ নিশ্চয় চাগে খাচী মাংসই খুৱাব।
হয় খাচী মাংস খুৱাম তাৰ পিছত। লোকেল মাছ আৰু পনীৰ।
হয় এই গৰমত খাঁচি খাই মানুহৰ। পেছাৰ উঠি পেলাই নমৰিলেহে ৰক্ষা আৰু।
নহয় নহয় যাৰ মানে প্ৰেছাৰ নাই চুগাৰ নাই সেই সেইবিলাকে আপোনাৰ মানে। হেৰি খাও পনীয়া বনাম।
হয়।
পনীৰ আপোনাৰ লোকেল।
মাছতো থাকিবই চাগে ন।
মাছটো থাকিবই সেয়া খাওঁক তওৰ আমি এখন চব্জিও বনাম। হয় হয় হয়। আৰু আপোনাৰ গৰমৰ কাৰণে আমি আপোনাৰ ব্যৱস্থাও কিছুমান গ্ৰহণ কৰিছো বাৰু।
হয় ফেন দুখনমান বেছিকৈ লগাব বুজিছে।
হয় হয় আমি চেটো পুৰা আনিছো বাৰু মানে আমি আমাৰ অতিথি সকলক গৰমত অনুভৱ হবলৈ নিদিওঁ।
হয় হয়।
আপুনি আকৌ বেয়া নাপাব দেই মই আপোনাক ফোনতে যে মাতিলো এই ৰ'দত। মানে মোৰতো প্ৰেছাৰ আছেই।
হয়।
এইেই ৰ'দত যদি মই আকৌ মাতিব যাওঁ মই বিচনাতহে পৰিমগৈ আৰু
অঁ
বেয়া নাপাব।
অ হয় নেকি।
হয় পিছতকো বাৰু চাওঁ বাৰু মাতিব যাব পাৰো নে নোৱাৰো।
হয় হয়।
আপোনালোকো আমাৰ ঘৰৰ মানুহৰ দৰেই।
হয়।
সোমাই পাইছে।
কি কৈছে।
শুনা পাইছে নাই।
অ শুনা পাইছো শুনা পাইছো।
মানে আপোনাৰ। বিয়া কাৰ্যসূচী তিনদিনীয়া তিনদিনীয়া।
অ
আপোনাৰ মানে মই কি কৈছো আমি মানে, দৈ, আমি মানে অতিথি সকল আহিলে প্ৰথমতে আমি সেই অতিথি সকলক। ঠাণ্ডা কল্ড্ৰিংক। তাৰপিছত দৈ। হয় হয় দৈ চৈ দি আমি মানে তেখেতসকলক। আৰম্ভণি কৰিম আৰু শুশ্ৰষা।
হয় হয়।
তাৰ পিছত আমি তেখেতসকলক কিছুমান মিঠা খাবলৈ দিম গৰমত।
হয়।
চুইটছৰ আইটিয়েম।
হয়।
বুজিছে।
হয়।
তাৰপিছত মানে আপোনাৰ গৰমত মানে আপুনি। আপোনাক তো তাৰিখতটো মই জনোৱাই নাই ন।
নাই নাই তাৰিখটো জনোৱাৰি নাই কোৱাই নাই বাৰু
তাৰিখটো হেৰিয় আপোনাৰ অহা মাহৰ বিছ তাৰিখ।
অ অ হয় নেকি?
হয় হয়। কলো।
ঠিক আছে বাৰু পিছে এতিয়া বৰত যাত্ৰী যে যাব, বৰত যাত্ৰীৰ লগত মানুহ কিমান মান হ'ব বাৰু
মানুহ আপোনাৰ বেছি নহয় দেৰশ।
অ'। নাই কইনাঘৰক ইমান জাললা নিদিব বুজিছে? পাৰিলে আৰু অলপ। কমাইয়ে নিব।
হয় হয়, এতিয়া কি কৰিব আৰু! কইনা ঘৰৰ মানুহে যেতিয়া আশা কৰিছে। হয় হয়, কইনা ঘৰৰ মানুহে কৈছে বুজিছে! হয়, আপোনাৰ মোবাইলত টিভিৰ চাউণ্ডটো বেছি আহিছে বুজিছে!
হয় নেকি? অ', নাই নাই মই বেলেগ এটা ৰুমত আহিছো দিয়ক। এ সৰু ল'ৰাটোৱে টিভি চাই যে। লগাবলৈও নোৱাৰে, তাতে মানে চাউণ্ডটো কমাই দি পেলাই, লগাই পেলাই দি থৈ আহিছো আৰু!
হয় হয় হয়। মানে আপোনাৰ কইনা ঘৰৰ মানুহে আপোনাৰ কৈছে যে আপোনালোকে বৰযাত্ৰী যাতে আনক। বহুত আনক।
হয়।
মানে মানুহঘৰৰ মানে মনটো ডাঙৰ। বুজিছে?
যিমান, সিমান নিবলে আহিছে।
কৈছে গৰমটো চলিবই, তে আমি-আমি। আপোনালোকৰ অতিথিসকলক শুশ্ৰূষা কৰিব বিচাৰো।
এতিয়া আমি কি ক'ম আৰু! ঠিক আছে।
আপোনালোকে
পিছে আপোনাকো আমি নিমন্ত্ৰণ এটা কৰিম বাৰু!
দিছেনে বাৰু?
হয় হয়, দিছো দিছো। আমি অলৰেডি দিলো বাৰু!
হ'ব হ'ব বাৰু!
আমি আপোনাৰ দুই লাখ
সময়ত যাব পাৰোঁ নে নোৱাৰোঁ
হয়, আমি মানে আপোনাৰ দুই লাখ আশী হাজাৰ টকা দিম। সোণৰ গহিণা দিছো, বুইছে।
অ' বিয়াত বাৰু যাম বাৰু!
হয় হয়। আপোনাৰ, মাতটো শুনিছে? মোৰ মাতটো শুনিছে নে?
বহুত কমতে পাইচোন! হয়।
দুই লাখ আশী হাজাৰ দি আপোনাৰ সোণ বনাইছো।
হয় হয় শুনিছো। কৈ থাকক।
তাৰপিছত আপোনাৰ আধা বাৰু আমি দিলো, আৰু আছে আৰু আপোনাৰ এক লাখ বিশ হাজাৰ টকামান! আৰু অলপমান সোণ আছে, সেইখিনি আমি অনা নাই বাৰু!
সোণাৰীত, সোণাৰীৰ ঘৰত বাৰু এইখিনি বনাই থৈছে সোণাৰীয়ে! সেইখিনি আমি অতি সোনকালে আনিম। আনি আমি বৰযাত্ৰী দি পঠিয়াম। মানে আমি, আমাৰ এইটো নীতি-নিয়মে আছে।
দৈ লাগিবই নহয়! আৰু দৈ লাগিবই। মোৰ পৰা ল'ব পাৰিব।
অ ঠিক আছে হ'ব দিয়ক লম বাৰু।
আপুনি অৰ্ডাৰটো মোৰ পৰাই পাব।
ঠিক আছে আমাক কিন্তু বহুত লাগিব।
আমাক কিন্তু তোমাৰ ছশ মান লাগিব।